হেল্ল' হেল্ল' অ ক কি
অ কোৱা দে
হেল্ল' অহ মোৰো ভালে কি কৰিছা
এনে বহি আছো আৰ কি কৰিম
ভাত খালা
অহ ভাত খালো ভাত খালো তুমি খালা
অ ময়ো খালো এতিয়া খোজকাঢ়ি আছো খানা খোৱাৰ পিছত ভাত খোৱাৰ পিছত অলপ খোজ কঢ়িব লাগে ন
অ অ অ
অ
বাকী ক বাক কি হব কোৱা
বাকী ভালে বাহিৰত বতাহ দি আছে ঠাণ্ডা ঠাণ্ডা
আচ্ছা আৰু অম্বুবাচী মেলা যাব গৈছা যোৱা নাই
আম্বুবাচী মেলাত এতিয়ালৈকেতো যোৱা নাই কিন্তু ভাবিছো যাম ইমান ধিৰ চাই লৈছো মেলাতো যাবই লাগিব এতিয়া কিন্তু সেইটোৱে ভয় লাগে মানে আৰু বহুত মানুহ থাকে নহ ইমান মানে হেৰি অ ওখ ল'ব নোৱাৰা তুমি এনে ইমান মানুহ
কচিছ নলেজৰ
অ
বেছ
তোমাৰ মাতটো ভাঙি আছে।
ত প
অ
ছাব্বিছত যে তুমি তো মৰি যা
অ সেইটো আৰু ইমান গম গৰমত ইমান মানুহৰ মাজত অ আৰু তাতে পৰাতো মানুহ গায়াব হৈ যায় গমেই নাপায় কিমান মানুহ
গলে এতিয়া যোৱা এতিয়া কিনে দূৰৰ পৰা হেল্ল' হেল্ল' হেল্ল',